শুনিছ নে?
উম শুনিছো, শুনিছো
ক
ত এতিয়া মানে আও,
পূজাও পালেহি নহয়
অ কি কৈছ কি কৈছ অ অ পুজাও পালেসি অ খবত অক্টোবৰত হ'লেই নহয়।
কিবা ব্যৱসায় এটা কৰোলে বুলি ভাবিছোঁ নাজান নাজানো এইবাৰ ফুৰিবলৈ মেলিব নহয় এইব পইচাহে মাথা ন মাৰিবা
এইবাৰ ভালকে ফুৰিম হা হা।
উম
অ।
ব্যৱসায় কৰিম ব্যৱসায়
ব্যৱসায় লাগিবি নেকি?
উম। লগৰ-লগৰ এটাই মই মানে মিলি লৈ পেলাই
উম। ইয়াত নহয় বহুত লাভ আছে।
এই পেটুৱা থানৰ যে।
হয়।
উম। দিম মানে জেগা অকমান আছে, সেইখনত পইচা-চইচা দিব নালাগে সেইখনতে দিম।
অ'।
উম মান
জেলপি অ' জেলপি-জেলপি। পকৰী।
উম মানুহ আছে।
কাৰিকৰ এটা লৈ যাবি।
উম আমাৰ দোকানতে আছে নহয় এটা দুটা আছে মানে এটা তালে কৰি আনিলে। তাপাই এটাই আমাৰ দোকানত থাকিব।
তই যে এদিন যে তই যে-তই যে এদিন যে বহি যে আছিলি যে। কিখনত সেইখনেই নি তহঁতৰ হো টেল
মই বহি আছিলিলো নে আঁ
আমাৰ চালি এখনতে চকি পাৰি ফাদৰ আছে যে।
অ অ অ সেইখনে আৰু কাষত দো
এদিন যে আমি যে তহ'ত ফিললে গৈছিলো যে।
আহ সেইখনে আহ এ সেইখনে সেই শনে আহ উম
বিকি ভালে আছিলে ন বিকিবটা
ভছ ল ঠিক ঠাক
চলি চলিব লাগে তেনেকুৱা ইমান দোকান নাই তাত ভলপ
পজাদাত তামাম চলে আৰু পূজা পূজাত সকলে পোজাত আছে যোৱাবাৰ আশী হাজাৰ আ
বহুত পাইছে
অ সেইকাৰণে আহ আমি দুটাই মে মাথাটোমাৰিছো মানে এইেইটো কামতে কৰি দৰকাৰ বে নালাগে ন পইচাটো প্ৰথমতে ভৰাব লাগিব আহ তেল চেনি নিমখব চেনি ময়দা সেইবিলাক কিনোতে টোটেল ধৰিছো আমি বাৰ এটা
নান নামি
নহলে ন নহয় এনে সেই
তেল তেলতো নিিলিব লাগিব বাৰু ভাজি নি ইমান বেছি পইছা ভৰা নি বি সপ্তাহ মতো হ হয় নো
বেলেগে কোনো ভোৱা নহয়
উম
তেল চেনি ময়দা প বা টেন্টক বস্তু বস্তু তেনেকে মিলাই মিলি আৰু সেইবিলাক কৰি দি পেলাই মানে বাৰ সেজাৰ ধৰি থৈছো আৰু মানে উম উম
ভালে তেনেকে হলে পইচা এটাও হাতত আহি থাকে
উম থানাও চৰাৰ মানুহ বহুত হয় ন আমাৰ আমাৰ ঢলপল মানুহ ইমান নহয়েই নহওঁতেও আশীৰটা থায় আহ থানাৰ ওচৰতো মানুহ বহুত
বহুত ভিৰ
অ সেইটো ন কো
চব ফালৰ পৰা চব ফালৰ পৰা চবলৈ আহে যে মানুহ বিলাকে
অ আৰু তাতে থানা থানাৰ বি খনকেইিত মাৰতে হ'ব মানে দোকানখন
হয় খ
উম আশ
বি পি এাত বি পি এাত দিবলৈ কবছে বি পি এাত গ ইমান না যব
উম বি মানে এইতিয়া আমাৰ জেগা নাই ন আমাৰ সেইখনো দেখা পাইছে খনতে পুৰা মজাকে তল যাওঁ এই বেলেগে যদি দুশ টকা বেলেকে যদি দুশ টকা কেজি দিিয় আনি আহ খিৰি
তাকেইেতো
তেনেকলে বু লিবছ মাৰ জানো ন ম ফীৰ পখৰি বাৰ যাওঁ তেতিয়া মানেু মানে গলে গম পাও ইমানটো চলিবৈ সিমানটো চলিবৈ এতিয়া সেইটোকে মাথা মাৰিছো আৰু আহ এতিয়া মানে দুটাই দুইটাই থাকিলে পটককে মানে মই কোনবালে গুচি গলে কোনোবা এটা পটককে মাতি দিয়াৰ লগ লগ মই গুচি গলে
অ সে
তাৰাপা চুলিত চিত ফটকে কৰি ময় থাকি দিম আৰু মানুহ এটা লাগিয়ে থাকিব বঙ মেলা সেইটোৱে কৰিব
উম
অলপ লাগি মেলি এটাই বনালেই হলে বাকী কেইটাই লাগি মেলি দিলে,
অহ বাকী তাৰঘৰত বনাবলে ন বাকী আমি এইবিলাক দিয়া মেলা এইবিলাক পইচা চাইছা কথা পাতি ল উম।
তোমাৰ দিব পাৰি আমাৰ কেইটামানে দিম বুলি কৈ আছে।
উম
পাইচাগেইটা দিব। কৰিব লাগিব।
অ
বু গলে হলে।
পইচা কেইটামান লাগিব প্ৰথমতে।
উ
এ কিবা এটা কিবা এটা কৰিব লে হলে প্ৰথমতে কিবা এটা লাগেই।
তাকে
উম
এটা পইচা লও নে এটা বস্তু লাগিব।
হা
এটা পাবলে হ'লে বোলো এটা বস্তু লাগিব।
অ লাগিব অ', উম উম এতিয়া কি কৰি আছ?
এতিয়া লগৰটো কোঠাটোত আহিছো।
উম
লগৰটো লগতে কথা পাতি আছো তুমি?
উম
টোপনিও ধৰা নাই।
আৰু বাকী কেইটা গলগে নেকি?
বাকী কেইটা এটা গ'লগে। বাকী এতিয়া চাৰিতা আছোঁ।
উম-উম,
উম,
ইহঁত কেইটা কৰ-কৰ‌ নো?
ইহতকেইটাটোৰ তিনিটাৰ তেজপুৰত। তেজপুৰ, জামুগুৰি, খেনচুৱা। আৰু তোৰ এজন আছে মাকুৱাৰী এজন আছে শিমলু গুড়ি, মাকোৱাৰী এইখন যে নাইনপুৰ এই পাই আহে মমোহট টাউন
অ' অ' অ' অ'
মাকোৱাৰি তাত তাৰপৰা এজন এই দুগমত তাৰপা আৰু এজন পঠালী পাহাৰ। পিঠাগুৱা পিঠা বিয়াত নাহিলি কেলে তই
অহ' বইক্ষীত তাৰ মানে আমাৰ এইটো চাইডৰ মানে
ভেলু চাই থাক। তিনিটাহে তেজপুৰ চাৰিটা আছিলে। তেজপুৰ এটা গ'লগৈ।
উম
আগৰ তাতিবাহৰো এটা আছে।
উম
উম কি লাগে আও?
হাঁ
একেলগেই থকা হয়, যি কবলৈ গ'লে ৰূম এই থাকি
উম, উম
মাংস মাছ আনিলে একেলগে খোৱা হয়।
উম, গোটেইকিটাই?
খালো।
উম উম
এ গোটেইকেইটাই একলগতে খালে ভালো লাগে কিবা এটা। হয় আমাৰ আমি তাতে উম হম
হম।
আমি কেইটা হে লগ পোৱা নাই বোলো।
অ আমি
অ নেকি এদিন‌ লগ পাম ন। ভোজ খালে মাতটো সলনি হ'ল
উম।
ভাত ভাত ভাত ভাত ব্যৱস্থা কৰিব লাগিব দেই ভাত ব্যৱস্থা কৰিব লাগিব ভালকে থাকিবা এনে কি কি ভাতৰ ব্যৱস্থা কৰিব লাগিব ভাতৰ ব্যৱস্থা অহ ভাতৰ ব্যৱস্থা অহ অহ।
আও। আৰু আমি মানুহ দুজন। এ আমি এহেত কেইটা আমিকেইটাও।
এ পা পা।
হ'ব হ'ব হ'ব হ'ব। আমি।
ছয় সাতটা খালেই মানে হৈ যাব তো আহা নাই।
আমি‌ এতিয়া কেইটা দেই উম তই মই শিমলুগুৰিটো তিনিটা হ'ল তাপা হাৱাজানৰ
বাস্তৱক মাতিলে বাস্তবো যাব।
প্ৰথমৰ নাম থাক চাৰিটা তাৰপৰা গহপুৰতো, উম উম।
পাঁচটা হ'ল তহঁতৰ ঘৰৰ ওচৰটো ছয়টা হ'ল‌, ৰাজ
তাৰপৰা দুপাঙটো হৈ গ'ল সাতটা হৈ গ'ল।
তাৰপা বিহপুয়াতটো ক'ব পাৰো সেইটো আহিলে আহিব নাহিলে নাই। তাৰ উপৰিও, এয়া আমি কিটাহে থাকিম আও। উম।
ধুনিয়াকে খাব পাৰিম আৰামত‌, ধুনীয়াকে মোক বয়লা মাংস খাচী মাংস লম। অ' গাহৰিটো বেয়া নহয়, গাহৰিকে খাম নেকি। বয়লা মাংস। এক লাগিব ৰ! আঠ।
উম আ কেইযোৰ মান হ'লে হৈ যাব মা আৰামত পুৰা ধুনীয়াকে। উম ধুনীয়াকে পুৰা ইয়াত বনাই মেলি লৈ যাম
অ' বনাই মেলি লৈ যাব পাৰিলেতো ভালেই।
উম বনাই মেলি আমি হেৰি এটা লৈ যাম আকৌ, বাচন এটা কিবা এটা ঘৰৰ পৰা, অ' ঘৰৰ পা ডাঙৰ বাচন এটা লৈ যাম, বনাই মেলি তাত ভৰাই লৈ পেলাই লৈ গুচি যামগে আৰু। উ তিয়া আৰু পুৰা পানী মাজত বহিলৈ পেলাই খামগে আৰু। তক পানী চানী লৈ যাম
পানী ইমান নালাগে চেচা পানী ভালেই।
তাত কিনা পানীটো? শুনিছনে নাই?
অ' শুনিছো শুনিছো।
অ' তাত
কিনিবই লাগিব।
অ'।
পানীটো পানীটো কি
হুম'।
পানী পানী মিলোৱাটো খাবি নে নিমিলোৱাটো তাত নিমিলোৱাটোৱে খাই ভাল লাগে, উম।
নিমিলোৱাটো আঠটা আঠটা আটা মটামান লৈ লম আটা
লৈ ল'লে হৈ যাব।
খায় ৰা অংকুৰেও খায়, বাস্তৱেও খায়। জ জয়প্ৰকাশে খায়, ৰাজে খায়। ভালে হ'ব। হ'ব দে তেনেহ'লে।